হেল্লো।
অহ।
ঐ, এটা কথা জানা মই না এই যে অলপ আগতে ৰীল চাই উঠিছোঁ। ছোৱালীজনী বহুত ডাঙৰ হয় হা আমাৰ বয়সতকৈ ডাঙৰ। ৰাইট এই লেফ্ট চাইদে যায় হা।
উম।
অ', এ এয়া তাজে লগ তুমি পঢ়ি থাক তে ত'ত এই অ প্লাষ্টিকো থাকে এনেকে মই গম পাওঁ। অ', পাৰি। তে তাই সেইটো বনাইছে। হা তাই এইটো নিজে বনোৱা নাই বাৰু, ডক্টৰৰ পৰা বনাইছে। তাৰ পিছত ওপৰত কিবা এইটো তাই বনাইছে কি কিয়া লাগিছে ন? তাৰ পিছত
ওপৰত মানে ভৰি খত মানে নককলি ভৰিখন বনাইছে? নকলি নে আছলি?
কি বঢ়িয়া । আছে তাৰপিছত তাই এটা তাৰ পিছত তাই কিবা জোতা চোতা পিন্ধছে কি বঢ়িয়া এ কি কয় একদম উখ জোতা লাগে যে।
বুটচ?
অ', স সেনেকা পিন্ধিছে মানে ভাল লাগিছে।
ভাল লাগিব কিন্তু মজা লাগিব ন? মানে সেনেকুৱাতটো যদি পুৰা একদম মানে পুৰা তাইৰ লগত থাকে কি মজা লাগিব।
উম উ মছা দে আছা
আমিও যদি
হয় কিন্তু
হম
পইচা নাটনি বোলো।
এক মিনিট ৰবা, চুলিখিনি বান্ধি লওঁ ৰচোন।
উম।
অ'।
ভালে দেচোন, ভাল লাগে কিন্তু সেনেকে সেইটো
কি ভাল লাগি গৈছে
মোকো দিবিচোন, কোনটো হয়
উম, ভাত খালি?
উ, নাই বনাই থাকোঁ
অ', অ', দেৰিকে আহে না?
উম, এই অলপ আগতে আহি গৈছেহি
উম! দেৰি লাগে, ভাত খালে দিগদাৰ হয় মস্ত। চব ৰাতিও দেৰি লাগে দেৰিকে সুৱা যায়।
অ! নাই একোয়ে নাই। বৰ দিগদাৰ।
বহুত দিগদাৰ।
তয়াছ কৰি ল
মই দিনত শুলোঁ ন, মোৰ টোপনি লাগা নাই এতিয়া অলপো।
কই নাপ দে মমান
উম! !
আধাতে তাই ফোন মাৰি দিছে।
অ'।
মইজ একে যেিন কি ক্ষতি দিছ তিকি আছো, সঁচাই তিকি আছো ম পচা। বহুত, বহুত আ কেতিয়া, ভাৱে
মই দুটাই দেখ চজি দুটা মানে সেই-সেই-সেই-সেই সেইদিনাখন দেখাতো দুটা বাকী আৰু এটা মই স্কুলত যাই থাকোতে দেখিছো অ', নহয় চাৰিটা দেখছো দে। চাৰিটা দেখছো। বাকি স্কুল আৰু টিউশন যাই থাকোতে দেখছো, হম, কিয় বা?
দেখি আছো বা ইমান বঢ়িয়া লাগছি। আজি অহা নাছিলো চাগে।
উম। মই সেইদিনাখনে যি লাষ্ট দেখা পাইছো দেখা নাই আৰু।
মনটো ভাল লাগিছে অ',
কো নহয় এনেই মিছা কথা কয়, কাম নাই।
উম।
নহয় ভাত খামহে এতিয়া। এ ইমান লিখিলো মই। বত লিখা গৈছে কিন্তু কিন্তু এই মুখস্থ কৰাহে নহ'ল। পঢ়িম ৰ' কেইদিনমান কেইদিনমান পিছত মুগস্থ কৰিম কাৰণ দুই ঘন্টাতনো মই কি পঢ়িম চেপ্তাৰটোৱে মোৰ এক ঘণ্টা গেল। তাৰপিছত মই দহ মিনিট মান ৰেষ্ট লৈ কিনে মই গ'লো।
আ নো তেওঁ মই তে
হা তাই মোবাইল চোৱা নাই দেচোন
নহয় আগতেটো আগতেও বিচাৰিছিলে ন ইটো দিনটো নাহিলাকে হয়
উম!
নাই আচ
অ, দেখিয়ে আছো ৰ, এনে।
কেমেষ্ট্ৰি।
হয়নে নহয় গে।
ইউ-ইউজ কৰি থাকা নাই যে। ফোন চাৰ্জ দিব পাহৰি যাওঁ।
পনীয়া ভাত অ, নেমু জুছ কিবা কিবি অ, হয়, হয়।
আমি সেই খাম দে, কুঁহিয়াৰ ৰস গণেশগুৰিত। অন। অ', হেত তেৰি।
কলটো কাটো নেকি।
নালাগে।
আৰু।
একো নহয় দে। আমি খামদে।
এ বে।
টিপা যাই আছে বাৰে বাৰে ফোন প্ৰতি ধেৎ। কি কৈছা। অ, অ। নাই এ, তাইৰ বা কি হ'ল। এতিয়া মাকে বা মাকে গালি দিছে নেক
অ', সেইটো তাকে ভাবিছো ইমান দূৰত গৈছে, মই বলো ইয়াৰ এ, তই এনেকৈ থাকা বুলি ভাবি আছো মই।
নাই।
এনি কৰা নাই অ' কি ক ইমান দূৰ দিছেে ম! না
লকে বেছি কি দূৰ?
বুহুত দূৰ। আৰু তাই কই কি একো দূৰ নহয়েই।
অ', অ'। একো দূৰ নয় ভালো কিন্তু দেচোন কাৰণ তাতে মানে চব মানে চিনাকি আছে আৰু বোলে কাজিন টো বোলে, কাজিন টো বোলে টিচাৰ হয়। কাজনটো টিচাৰ হয়। সেইখনতে দিছে আৰু, তাৰ পিছতে সেই কাজিনটোয়ে পঢ়াব আৰু। পাইপ সেনকা ঘৰতে মানে তাইক মানে খেলা ধূলা কৰিব দিয়ে বাহিৰত যাব দিয়ে আৰু।
ক্ৰীম সিটোয়ে লৈছে যি আছে।
হয় নেকি?
অ', গম নাপাওঁ কি বা? একো শুনা নাই। কে ল'ব চাগে কাৰণ তাইতো মানে, কিবা উম। পাইলেট চাইলেট হেও কথা। অ'। ত সেয়ে কৰিব চাগে।
পাৰে। দেখা যায়েগা। অ', ন
হা?
উম
ভাত বনাওহে দে
যি আছে সেটোকে একচেপ কৰি দিওঁ, অ', হ'বই একচেপ কৰি দিওঁ। অসমীয়া তোহে।
উম।
আহ, একো নাই।
এতিয়া কিমান হ'ল টাইম?
পাঁচ মিনিট, তেৰ চেকেণ্ড, পন্ধৰ ছেকেণ্ড।
আঠ।
পাঁচ মিনিটৰ।
দে ক' আৰু কিবা।
অ'।
মোৰ অৰ্ডাৰটো বা কেতিয়া আহে? উম।
মই এইটো অৰ্ডাৰ দিম, দিম বুলিতেই আছো বাত বিয়াই হোৱা নাই
আৰু অৰ্ডাৰ চাব নোৱাৰি, হেং মাৰি যায়।
অ'।
বহুত বেয়া টোপনি লাগি আছে, এইবোৰ শুবৈ নাপালোঁ
উম, মই শুইছো মজাকে। এক ঘণ্টাই শুইছো মই।
উম'। জ্বলা।
নহয় জলকীয়া নাখা ৰ। চাটনি বনাইছে নাৰিকলৰ। জ্বালা আছে তাতে। আলুটো জ্বলা। চবতে জালা।
মোৰ কিবা ভা, মোৰ কিবা অ, ম খাব নোৱাৰো জলকীয়া মাই খায় মই নোৱাৰো। মোৰ কিবা খোৱা বস্তু্, মোৰ খোৱা বস্তু খাব মন যায় আছে, মানে বেলেগ।
বেলেগ গম পাইছো।
এ বেলেগ বেলেগ ম'ম' ৱাই-ৱাইৰ কিবা চাট-তাট হোৱাই লাফিং? কিবা মোৰ খাব মন আছে বাহিৰৰ।
অঁ, পেহি ফুচকা খাব মন যায় আছে।
ফুচকা খাব মন যোৱা নাই।
সেইদিনাখন খালোয়ে। সেইদিনাখন খালোয়ে চোন। উম, হয় কিন্তু খাব মন যায় থাকে কিন্তু মজ মজা লাগে। এ তাতে খাম ৰ, খালে আৰু। কালিটো খাব নোৱাৰো।
কোমৰ-চমৰে বেদনা কৰবা লাগছে, অয় দেৰি হ'ব না। হয় দে
হুহম, মোৰো বহুত বিষায়। সেই টেবলত বহি মইতো বহি কিনে খাবও নোৱাৰোঁ ভাত ইমান বিষাই। বহুত বিষায় হম্
হৈ গল-হৈ গল দশ মিনিটৰ ওপৰত, নাই হোৱা এতিয়ালৈকে।
হবা দি।
মই কাতিম ৰ। হ'লে আৰু। দুই ছেকেণ্ড, উম হৈ গ'ল।
উম উম দে উম।